হয় নমস্কাৰ নমস্কাৰ আপোনাৰ মাতটো বহুত মানে আঁহ কম আহিছে বাৰু
অ' হয়
অ' এইবাৰ ঠিকে আহিছে বাৰু এইবাৰ মই শুনিব পাৰিছো। এইবাৰ ঠিকে আছে শুভ সন্ধিয়া হয়
কি কৰি আছে আপুনি
হেল্ল'
অ' হেল্ল'
হয় হয় শুনা পাইছেনে?
হয় শুনা পাইছো
হয় হয় অ' কি কৰি আছে?
অ' এনে মানে ঘৰত আছো মানে এতিয়া টিউচন কৰিলো টিউচন কৰা হৈ গ'ল আৰু মই এতিয়া ঘৰতে আছো বহি আছো।
অ', আচ্ছা আচ্ছা গৰম কেনেকুৱা পৰিছে?
অ' গৰমটো একদম মানে ভালে পৰিছে
উম হম মানে অসহ্যকৰ গৰম পৰিছে ন?
অ গৰম মানে পৰিছে বহুত গৰম পৰিছে আজি।
উম
মানে ৰ'দটো নাই ইমান দিয়া নাই বতৰো ইমান ভালে আছে কিন্তু গৰমটো বহুত লাগিছে।
হয় ৰ'দ নোহোৱা মানে এই মানে ওপৰৰ বতৰটো ডাৱৰীয়া হৈ আছে ন মানে গৰমটো ওলাই যাব পৰা নাই ক'তো
হয় উম আৰু
আৰুতো গুৱাহাটীৰ টো গৰমটো অকমান হ'লেও বেছি আমাৰ লোৱাৰ আছামত কে
অ গুৱাহাটীৰ গৰমতটো বেছি তাৰমানে গুৱাহাটী ইয়াতে যান বাহন চলি থাকে বেছি বহুত বেছি চলি থাকে যান বাহন সেইকাৰণে অলপ গৰমটো অলপ বেছি হয়।
বেছি যান বাহনৰ সংখ্যা তাৰ পিছত অ ইপিনে টো মানে কল কাৰখানা ও আছে আৰু বিল্ডিঙৰ সংখ্যা বেছি ডাঙৰ ডাঙৰ অট্টালিকা আৰু বেছি মানে ইয়াৰ কণ্ডিশ্যন ব্যৱহাৰ কৰা হৈছে প্লট এচি ভিতৰত হয় নে
হয়
হয় আৰু পলিউচনো আছে এটা কাৰণ
অ পলিউশনৰ কাৰণ প্ৰদূষণৰো কাৰণ হয়
প্ৰদূষণৰ কাৰণ আছে আৰু অ মানে মিলি জুলি কিনে মানে গৰমতটো মানে আমিয়ে সহ্্য কৰিব লগা হৈছে
উম হয় সটো গাঁৱৰ গাঁৱৰ ফালে ভাল মানে গছ গছনিও থাকে বহুত মানে গৰম লাগিলেও ফচৰ তলত বহিব পাৰি
উম হম গ গাঁৱত মানে এ গছৰ তলত বহিলে টোপনি আহি যাব
অ টোপনি নাই আহি যায় মানে মানে ঠাণ্ডা লাগে এটা নোৰটো এটা মানে যায় একদম গছ বিলাক লৰি থাকে আৰু ভাল লাগে
হয় ত সেইটোোৱে আৰু মানে গৰমতটো অসহ্য়কৰ হৈছে মানে কেতিয়াবা ভাবো মানে চিটি মানে ইয়াতে তো কৰ্ম ক্ষেত্ৰত আছ চিটটো এৰি গুচি যাও মানে আহাৰ বেছি মানে সিদ্ধান্তটোয়ে ভুল হৈছে মানে ইমান অতিৰিক্ত বেছি গৰমটো পৰিছে আৰু তো মানে বাহিৰত গ'লেতো বাহিৰত গৈ আহি মানে এনেকুৱা নালাগে যে মানে আৰু কিবা কৰো
উ হ সেইটো
কৰ্মৰ পৰা আহি আৰু এনেকুৱা নালাগে যে মানে কিবা আৰু কৰো মানে ইমান গৰমত
উম আহি কেনে আৰু কৰিব চ মন নাযায় একদম ভাগৰ লাগি যায় বাহিৰৰ পৰা আহি মানে অলপ খোজ খোজ কঢ়িয়ে খোজ কাঢ়োতে আহোতে একদম ভাগৰ লাগি যায়
একদম পুৰা ভাগত লাগি যায় আৰু অ আপুনি কি মানে ব কি ভাবে যে মানে আহ গুৱাহাটীৰ ধৰা মানে গৰমটো যিটো আছে ন ম মানে গুৱাহাটীত যিটো গৰম পৰিছে এইটো মানে কেনেকৈ মানে হাৰ্ক কৰা যায় মানে কমোৱা যাব মানে যিটো বৰ্তমান গৰম পৰিছে যিটো পলিউচন যিটো প্ৰদূষণ হৈ আছে
সেইটো এইটো আপোনাৰ গৰমতটো যেনেকুৱা পৰিছে ন এইটো মানে গৰমতটো কমোৱা গ অলপ আমাৰ মানে গছ গছনি বেছিভাগ ৰুব লাগিব তাৰপিছত মানে যান বাহনৰো মানে অত্যাধিক যান বাহন চলে নয় টো মানে অলপ মানে কমাব লাগে
ঘৰে ঘৰে হৈছে এতিয়া মানে ধৰক মানুহ মানে ধৰক ঘৰত মানুহ যদি পাঁচটা হয় পাঁচজনৰে মানে এটা আটাকৈ মানে যান বাহন আছে
হয় সেইটোয়ে হয়
উম আৰু
আৰু বিল্ডিঙো থাকে ন বহুত ডাঙৰ ডাঙৰ
হয় হয়
এইবিলাকো মানে বহুত য ডাঙৰ থাকে য বহুত মানে থৰ চাৰি তালা পাঁচ তালা কেতিয়াবা ফ্ ফ্লেট' থাকে এইবিলাকৰ বিনিয়ত গৰম বত
হয় আৰু মানে কি আৰু এটা গৰমৰ কাৰণ হ'ল মানে উ বিল্ডিঙতোতো ৰ'দ পৰে তাতে তাতে মানে সূৰ্যৰ পোহৰটোতো তাতে পৰে ন এতিয়া বিল্ডিংটো ঠাণ্ডা হোৱাতে মানে মানে ৰাতিও ঠাণ্ডা নহয়
হয় সেইটোৱে হয়
ভিতৰত ৰাতিও ঠাণ্ডা নহয় মানে গৰমটো কেনেকে মানে ঠাণ্ডা হতে সময় লাগিব ন এতিয়া এটা মানে এনেকুৱা টিনৰ ঘৰে হওক বা ওপৰত পকা ঘৰে হওক মানে ওপৰত টিন টিনৰ যিটো আমাৰ চাট দিয়া থাকে ন সেইটো ঘৰত ঠাণ্ডা হৈ যায় দিনত গৰম লাগে বাৰু কিন্তু ৰাতি ঠাণ্ডা পৰি যায় কিন্তু বিল্ডিং অট্টালিকাত মানে ৰাতিও ঠাণ্ডা নহয় তেতিয়া মানে আমি এয়াৰ কাণ্ডিশ্যনৰ ব্যৱহাৰ নকৰাকে মানে থাকিব নোৱাৰোঁ ভিতৰত
হয় বিল্ডিংটো অত্যন্তিক গৰম হয়
হয়
আৰু হয় বি বিল্ডিঙত আৰু কেনেকুৱা বিল্ডিংত মানে বতাহ চতাহও আৰু সোমাবও নোৱাৰি নেকি
উম
এনেকুৱা আৰু বেছি গৰম লাগিব
হয় এইবোৰে হৈছে কাৰণ মানে আৰু এই মানে এয়াৰ কন্দিশনৰ যিবোৰ মানে গৰম হাৱাটো এইটো বাহিৰত ওলাই গৈ আছে আমাৰ মানে উপকৃত কৰি আছে
হয়
আৰু আৱহটোৰ লগত মানে এনেকুৱা চব বায়ুমণ্ড বায়ুমণ্ডলৰ লগত মিশ্ৰণ হৈ একদম মানে গৰমৰ মানে যিটো মানে প্ৰভাৱ সেইটো মানে বেছি হৈ আছে ন
অ দে কি হৈ আছে
মানে গুৱাহাটীত মানে যি পৰিমাণে আনে এয়াৰ কণ্ডিশ্যন ব্যৱহাৰ কৰে গুৱাহাটীৰ মানুহে আৰু মানে মই গোটেই মানে চিটিটোৰ কথাই কৈছো গোটেই শৰটোৰ চহৰটোৰ কথাই কৈছো ত আমাৰ আমাৰ ইফালে মানে ইমানতটো নহয় ন আমাৰ ইফালে মানে গৰমটো কম হয়
আৰু বহুতো ক কল কাৰখানাও ব্যৱহাৰ কৰে
হয় এইটোতো আৰু হৈছে কল কাৰখানাৰ কাৰণেও বহুত প্ৰদূষিত হৈছে বায়ুমণ্ডলত সেইটোতো হয়েই আৰু বাৰু আপুনি ক‌ওক‌ ঘৰত গছ গছনি লগাইনে মানে আপোনাৰ ৰুচি আছেনে
অ গছ গছনি লগাওঁ হয় হয় মই গছ গছনি লগাম আৰু ভালে পাওঁ মানে ভাল লাগে গছ গছনি ৰুলে যেতিয়া গছটো ডাঙৰ হয় যেতিয়া ধৰক কিবা এটা গছ এটা ৰ'লো যেতিয়া গছ টো ডাঙৰ হৈ গেল তেতিয়া গছে আমাক ফল দিয়ে মানে সেই এইটো আৰু মানে এ ভাল লাগে আৰু গছতটো ডাঙৰ হৈছে ৰুইছো ৰুবা পাৰিছোঁ। মানে ফলো দিলে মানে গছ আমাক চায়া দিছে, সেইকাৰণে। ভাল লাগে সেইকাৰণে, গছটো মই ৰুয়ে থাকো।
গছ ৰুৱে আপুনি, মইও মানে গছ ৰোৱাত মানে মোৰ ৰুচি আছে মানে গছ ৰুব ভাল পাওঁ মই, আৰু কিন্তু মই মানে গছ এ গছোজো গছজোপা এডাল যে কাটি দিয়াতে মোৰ বহুত দুখ লাগে। মইতো কোনো দিনত মানে গছজোপা কাটিব নোৱাৰো। এ এডাল গছ সৰুৰ পৰা ডাঙৰ হোৱাতে বহুত সময় লাগে, আৰু যিকোনো গছ। গছ হওঁক কিন্তু সেইটো কাটিব নালাগে মইতো নোৱাৰোঁ কাতিব।
হয় কাটিব নালাগে, চাওঁক গছৰো এটা জীপ আছে সেইকাৰণে গছৰো বৃদ্ধি হয়। গছতো বৃদ্ধি হয়। লাহ লাহে সৰুৰ পৰা ডাঙৰ হয় সেইকাৰণে তেনেকোৱা কাটিব নালাগে এনেকুৱা, বেয়া লাগে বহুত তেতিয়া।
হয়। আপুনি মানে যিখিনি বুজি পাইছে, সেইখিনি মানে আমাৰ জনসাধাৰণ আমাৰ মানুহে বুজি নাপাই। নাপায় ন, বেছিভাগ মানুহে ধৰক বুজি নাপায়।
হয়।
হয় সেইকাৰণে মানে আমাৰ, হয়। এতিয়া চাওঁক জানেও কিছুমানে নাজানেও।
হয়। কিছুমানে আকৌ আছে জানি কেনেও গছ কাটে মানুহে। মানে ব্যৱহাৰ কৰে বহুত বস্তু মানে।
হয়, হয়। হয়, আছে আছে। মানে গছতটো মানে আমাৰ বচাব লাগে আৰু গছ আমাৰ ৰুব লাগে মানে, য যদিওবা বিশেষ কাৰণত এটা কটা গৈছে, বা দুটা বা পাঁচটা কাটা গেছে, আমাক পঞ্চাচটা চা গছ লগাব লাগে, ৰুব লাগে।
হয়, গছে আমাক অক্সিজেন দিয়ে।
অক্সিজেন দিয়ে। এইটো চবেই গম পায়, গছৰ কাৰণে আমি আৰু যিমান দিন গছ এই পাহাৰ পৰ্বত যিমান দিন আছে আমি মানুহো সিমান দিনে আছো। আৰু যেতিয়া এই ধংস হৈ যাব তেতিয়া মানুহ নাথাকে। এইটো একদম মানে, মই মানো আৰু।
হয়। এ গছতটো যিমান পাৰে সিমান ৰুব সিমান। আৰু আপুনিও মানে মানুহক কব গছ ৰুবৰ কাৰণে।
আমাৰ ঘৰতো চাৰিওফালে গছ, মানে লগোৱা আমৰ গছ আমাৰ গছ, কঁঠালৰ গছ, অহ বগৰি গছ, তামোলৰ গছ।
হয়, হয়।
নিম গছ, চাৰিওফালে গছ লগোৱা।
এইটো য য যোনবিলাক মানুহ নাজানে সেইবিলাক কি কৰিব লাগিব মানে। মানে এইবিলাক কব লাগিব গছ এনেকুৱা ৰুব লাগে। কিছুমানে গছ কাটে ন। কিছুমান সিহঁতক বুজাব লাগিব।
হয়, হয়, হয়। বুজাব লাগে। ক'ব লাগে মানে। এতিয়া ডাঙৰ মানুহ হলে, বুজোৱা নাযায় দিয়া মানে দিয়কচোন। সৰু মানুহ হ'লে বুজোৱা যায়। মানে ডাঙৰ মানুহ হ'লে নিজৰ এইটো জ্ঞানটো নিজে কৰিব লাগে। জানিব লাগে।
কিছুমান কিছুমান ডাঙৰ মানুহে কৰে কিন্তু এতিয়া মানে আমাৰ যোনটো কোৱাৰ কৰ্তব্য, সেইটো মানে ক'ব লাগে। গছ এনেকুৱা-এনেকুৱা নাকাটিব।
উম' আপোনাক এটা কথা সুধো, আপুনি মানে কি অহ, কি ফলৰ গছ লগাই পাইছে, মানে আপোনাৰ ঘৰত।
মই মানে, নাৰিকলৰ গছ লগাইছো, তাৰপাছত আম গছ লগাইছোঁ। আৰু এইটো লে লিচি আছে ন লিচি।
আহ আহ লিচুৰ গছ লগাইছে।
তামোলাৰ গছ লগাইছো
উম তেতিয়া মানে ফল দিছে নে কোন কোনখন গছে ফল দিছে।
ফলটো এতিয়া বৰ্তমান আমৰ গছটো দিছে।
উম
তামোলৰ গছতটোও দিছে।
আচ্ছা বাকী বোৰ দিয়া নাই।
বাকী বোৰ দিয়া নাই। আৰু আপুনি ঘৰত কি কি গছ লগাইছে।